হয় কি কৰি
অ আছো এনে
অ
এতিয়া খোৱা বোৱা কৰা নাই বনোৱা নাই বনামহে
হয় হয় উমহ এ এনেই বহি আছিলো গৰমত কি কৰিম আও
অ অ
হয় বহিত উম ভাত পানী খালো এই বহি থাকোতে মানে ৰাস্তাৰ সন্মুখতে আপোনাৰ একচিডেনট এটা হ'ল এই তাকে চাই আছিলোঁ।
অ অ বাইকৰ এক্সিডেণ্ট নে গাড়ী?
হয় হয় বাইকৰ তেনেকে ধৰক এনেই ডাঙৰ ডাঙৰ ছয় মানে আপোনাৰ ছয় চকা বাৰ চকাত ট্ৰাক বিলাকে হ'ব চাগে তেনেকুৱাই ইমান ওচৰলৈ যোৱা নাই আজিকালি যাবলৈও ভয় লাগে নহয়
ভয় লাগে অ অ
হয় এইবিলাক মানে ধৰক আজিকালি বহুত ধৰণৰ কেচ চেছ হৈছে ন পুলিচ কেচ তেনেকে ধৰক আঁতৰৰ পৰাই চাই আছো তেনেকে ধৰক হয় হয় হয় এই মানে নহব হয় নহ'ব কিয় ইমান মানে আপোনাৰ ধৰক চাৰি এইটো ফ'ৰ লাইন ন এতিয়া ফৰ লাইনত কেনেকে গাড়ী চলাব লাগে মানে ড্ৰাইভাৰ বিলাকেও ধৰক স্পীড বিলাক বেচি হৈ গৈছে যে তেওঁলোকৰ
অ অ সেহেঁতেও তোমাৰ আপোনাৰ কন্ট্ৰল নাথাকে ন আৰু আপোনাৰ স্পীড ব্ৰেকাৰ থাকিলেও সেহতৰ‌ কোনো মানে হেৰি নাইকিয়া বেলেঞ্চটো নাথাকেই
বেলেঞ্চ নাথাকে হয় অভাৰলিমিট হৈ গাড়ী চলাই ন
হয় হয়
হয় মানে সেইটো সিহঁতৰ তেওঁলোকৰ ধৰক যিটো ৰাস্তাই ধৰক আহিব লাগে বা বাইকলাও যিটো ৰাস্তাই
উ
যাব লাগে সেইটো ৰাস্তাই নাযায় এতিয়া মাজত চাওকচোন আপোনাৰ দুটা লাইন থাকে হয় আপোনাৰ দুটা লাইনৰ ভিতৰত কোনটো লাইনত যাব লাগে তেওঁলোকৰ ড্ৰাইভাৰবিলাকে সেইটো আগতে চাই ল'ব লাগে পৰীক্ষা কৰি ল'ব লাগে। এতিয়া উল্টা পুল্টা ৰাস্তাত চলাব তেওঁলোকৰতো এক্সিডেণ্ট হবই আৰু ধৰ যোনটো কম ফ'ৰ লাইনত আপোনাৰ এটা স্পীড আছে ফ'ৰটি বা ফটি ফাইভ ফিফটিলেকে এভভ যোন খন গাড়ী আপোনাৰ ধৰক ফাইভ ফ্ৰাইটৰ নিচিনা যদি যাব বিচাৰে স্পীডটো যদি বেছি দি যাব বিচাৰে হয় হবই আৰু ট্ৰাক অলা বিলাকৰ আপোনাৰ অভাৰ লেটিং আপোনাৰ মাল লৈ আহিব তেওঁলোকে ধৰক সেইকাৰণে বেছি হয় হয়
আৰু আপোনাৰ সিহঁতৰ কোনো মানুহ আছে নাছে সেইটো চাবলে টাইম নাথাকে ন অকন মানুহ যাব লাগে যাব লগা কাৰণত আজিকালি আপোনাৰ ফৰ'লাইন হোৱাৰ কাৰণে এক্সিডেণ্ট বিলাকো বেছি হৈ গৈছে
হয় হয় মানে দ্ৰুত গতিত গাড়ী বিলাক চলি আছে ন ইখনৰ পিছত হয় ইখনৰ পিছত সিখন আহিয়ে আছে আপোনাৰ ডাইভাৰ বিলাকে কি কৰে হেন্দিমেন বিলাকক মানে বা গাড়ী বিলাক এৰি দিয়ে
হয়
এৰি দিয়া ফলত ধৰক এক্সিডেণ্টটো বেছি হৈ আছে আৰু ধৰক কিছুমান ড্ৰাইভাৰ ধৰক লাইচেন্ঞ্চে নাথাকে তেনেকে
হয় আৰু আপোনাৰ খোজকাঢ়ি গৈ থকা মানুহৰ কাৰণে বহুত প্ৰব্লেমে হৈ যায়।
হয় হয় হয় আ ফৰ হয়
আপোনাৰ মানুহক নাচায়ে সেহেঁতে ডাইৰেক্ট খালি মাৰি থৈ গুচিহে যায়গে।
মাৰি থৈ গুচিয়ে যায়।
মাৰি থৈ গুচিয়ে যায় কোনোবা আছে নাছে এইবিলাক চা চোৱাৰ কোনো টাইমিং
সেইকাৰণে ধৰক যিমান পাৰি ধৰক মানে ৰাস্তাত তেনেক খোজ খোজকাঢ়িবই নালাগে মানুহবিলাকে খোজকাঢ়িলেও ধৰক চাইডে বগা চিনৰ যোনটো জেব্ৰা চিন বা বগা চি নৰ কিনাৰে কিনাৰে, সেই তেনেকে যাব লাগে আৰু মানে আজিকালি ধৰক, ল মানে কিছুমান ধৰক, লাইচেন্ঞ্চ বিলাক আজিকালি পইচা দিয়ে বনোৱা যায় ন? ত' মানে ড্ৰাইভাৰ প্ৰশিক্ষন বিলাক নলয়ে লাইচেন্ঞ্চ বনোৱা সময়ত কিছুমান
ডাইৰেক্ট বনাই দিয়ে গা ডাইৰেক্ট গাড়ী চলাই দিয়ে সেইটো কাৰণে এক্সিডেণ্ট বিলাক বাঢ়ি গৈছে ন?
হয় হয় আৰু মানে সেই গাড়ীবিলাকো আজিকালি ধৰ পিক আপত, বহুত পিক আাপত আহে, তাৰ ফলত কিয় এক্সিডেণ্টলাক বেছি হব আৰু আপোনাৰ ধৰক জেব্ৰা চীন বিলাক কিছুমান জেগাত দিয়া নাই, কিছুমান জেগাত আছে, হম।
আপোনাৰ স্পীড ব্ৰেকাৰো তেনেকে কৰ'বাত আছে, কৰবাত নাই আৰু স্পীড কোনো হেৰিয়ে নকৰে ন? ডাইৰেক্ট গুচিহে যায় সেহেঁতে। সিহঁতে লক্ষ্য নকৰে অকনো।
হয় আৰু আজিকালি আপোনাৰ চাবচোন মাক-বাপেকে মানে সৰু সৰু যোনবিলাক ওঠৰ বছৰ হোৱাই নাই, তেওঁলোকৰ আপোনালোকে গাড়ী ৰিদিব, গৈ পেলাই তেওঁলোকে বেছি মাৰি দিয়েগে গাড়ী বিলাক এক্সিডেন্ট কৰে ন? তেনেকে ধৰক গাৰ্জেন, হয়। মই গাৰ্জেন বিলাকে তেনেকে, হয়।
হেহেতৰে বাইক চলোৱা কোপটো অলপ বেছিএ। সিহতৰে বেছি। আপুনি চাবচোন অলপ বয়সস্থ মানুহে আপোনাৰ লিমিটত বাইক খন চলাই। কিন্তু আপোনাৰ চেঙেলীয়া ল'ৰা বিলাকে কিন্তু লিমিটত কেতিয়াও বাইক নচলায়।
হয় এই মাক বাপেকৰ ভুল আছে, তেনেকে কিছুমান ধৰক ওঠৰ বছৰ নহওতে বাইকখন লৈ দিব, তেনেকে ল'ব দিব নালাগে, হয়, হয়। এনে বাইকখন লৈ দিব নালাগে, পতকে চলাব দিব নালাগে।
অকন লক্ষ্য কৰিবও লাগে ল'ৰা-ছোৱালীক।
হয়, হয়, হয় সেইকাৰণে। আৰু ধৰক, তেনেকে ধৰক এতিয়া মানে বাইক এক্সিমবিলাকেও যে গৰমৰ কাৰণেও বহুত হৈ আছে। ন আপোনাৰ গাড়ী বিলাক যিমানে চলি আছে, আপোনাৰ ধৰক তেনে প্ৰদূষণো বাঢ়ি গৈ আছে।
হয় হয়।
সেইকাৰণে মানে ৰাস্তাৰ ওচৰত তেনেকে যাবলৈও ভয় মানে।
হয় বহুত ভয়।
উম।
আপুনি ইপাৰৰ পৰা সিপাৰ হবলৈ আপোনি দশ বাৰ চিন্তা কৰিহে আপুনি ইপাৰৰ পা শিপাৰ
উম, এতিয়াতো হয় হয় এতিয়াতো শুনি আছো আৰু ছিক্সলেন হ'ব বুলি শুনি আছো।
অ তেতিয়া চাব আৰু ভয় আছে, তেতিয়া আপোনাৰ মানুহ কবই নোৱাৰিব। তেহেতে মানে আপোনাৰ সৰু গাড়ী হওঁক, সৰু হেৰি হওঁক, পাত্তাই নিদিয়ে ন ট্ৰাক বিলাক কে, ট্ৰাক বিলাকে আপোনাৰ সৰু গাড়ী সৰু বাইক চাইকক গুৰুত্বই নিদিয়ে।
হুমঁ, খালী কেনেকৈ গাড়ী চলাব লাগে, স্পীডতকেনেকৈ কাৰ আগত কোনে যাব পাৰি কম্পিটিশন হৈ গৈছে।
হয় হয়।
হয়।
এইবিলাক কম্পিটিচনত চলি আছে ন গাড়ী বিলাক। এতিয়া সেইটো কাৰণে মানে প্ৰব্লেম হৈ গৈছে।
হয় হয়। আৰু ধৰক তেনেকে ধৰক যোনবিলাক লাইট, গাড়ী বিলাকক কিছুমান ডাঙৰ-ডাঙৰ ট্ৰাক বিলাক কিছুমানৰ লাইটে নজ্বলাই।
হয় হয়।
শৰণবিলাকো ধৰক থাকে, শৰণবিলাকো তেনেকৈ নিদিয়ে। অভাৰ লেপিং কৰি গাড়ী চলাই থাকে হয়।
এতিয়া আপোনাৰ সেইটো কাৰণে- বাইক বিলাক হওঁক, ট্ৰাক বিলাক হওঁক, এক্সিডেণ্ট-
উমঁ, উমঁ-উমঁ।
সেটো কাৰণে।
হয়, এতিয়া ধৰক যিমান গৰমতটো কেনেকুৱা পৰিছে আপোনালোকৰ পিনে?
গৰম বহুত গৰম মানুহ থাকিব নোৱাৰা গৰম। অসমত আপোনাৰ মানে অতি মাত্ৰা আৰু।
উমঁ সেইকাৰণে হয়। হয়, সেইকাৰণে ধৰক যিমান পাৰি ধৰক ঘৰৰ- তেনেকে থাকিবলৈ ওলাই কৰি ইমান ফুৰিব নালাগে। হয়, গছৰ তলত বা তেনেকে পুখুৰীৰ পাৰত তেনেকে বহি থকাই ভাল হয়।
হয় হয়।
তেনেকে ওলাই কৰি ফুৰিলে অসুবিধা বহুত হয় ন।
অ', বহুত অসুবিধা হয়। আপোনাৰ গৰমত এতিয়া ল'ৰা ছোৱালী ৰখাটো টান হৈ গৈছে ন।
হয় হয়।
সেইটো কাৰণে মানে বহুত প্ৰব্লেম হৈ যায়। অ' বহুত প্ৰব্লেম। বহুত বে একদম মানে আপোনা গোটেই গা অৱস্থা নাইকিয়া
হয় হয় হয়। এতিয়া আপোনাৰ গৰমত আপোনাৰ চাল উকনি বা ঘামুচি তেনেকে বেছিও হৈ যায়। এতিয়া ধৰক যিমান এ যিমান পাৰি ধৰক এতিয়া ধৰক এইবিলাক পাউদাৰ চাউদাৰ মানুহ বিলাকে বেছি মাৰা হৈছে। ন ঘামোচিত উম উম। মইতো মই আপোনাৰ যিমান পাৰো ত নেমু এ লগাই দিওঁ। ঘামুচিত, হয় একদম ফণীখনে ৰকৰ ৰকৰ দি দিউ, হয়।
নেমু লগালে আপোনাৰ পাউদাতকে নেমু ভাল।
হয়, কথাখিনি ধৰক হাঁহিবলে ধৰক ভাল, মানে হাঁহাৰ নিচিনা কথা কিন্তু আপুনি ধৰক, কথাখিনি সত্য কথা, মানে আজি মানে মই বিশেষকে ঘামুচিত মানে আপোনাৰ ফণী মাৰি- একদম পুৰা নেমু সানি দিওঁ একদম ঘামুচি নাইকিয়া হৈ যায়।
হয় হয়।
হয়। কথাখিনি ধৰক শুনিবলে বেয়া লাগে কিন্তু সে এইটো কৰিলে আৰু ভাল লাগে হয়।
সেইবিলাকতো আজিকালি গাঁৱলীয়া দৰৱ হয় ন।
অ', গাঁৱলীয়া দৰৱ ন।
মানুহে আজিকালি সেইবিলাক গুৰুত্বই নিদিয়ে। সেইবিলাকৰ ওপৰত মানুহে হেৰিয়ে নকৰে। নেমু পা পাউদাৰে মাৰি দিয়ে কোনো নেমুৰ ব্যৱহাৰ নকৰে সেহেঁতে।
হয় হয় হয়। আৰু গৰমত ধৰক এতিয়া যিমান পাৰি ধৰক এইবিলাক মাংস বা মাছ মা-মছলা- তেনেকে খাবই নালাগে। যিমান পাৰি ধৰক বনঔষধি বস্তু বিলাক তেনেকে খাব লাগে হয়। উম ত কলডিল- হয়, তেনেকে কল পচলা ঠাণ্ডা পৰা বস্তু - কিমান আছে শীতল নহয় জানো, হয় তেনেকে ধৰক উম।
বহুত চাই চিতিয়ে চলিব লাগে ন।
তেনেকে ধৰক ফল মূলৰ ৰস চস - তেনেকে ভাত তেনেকে গৰমত খাব লাগে, হ'লেও যিমান পাৰি ধৰ ফলৰ ৰস চস মানে ম মানুহবিলাকৰ আপোনাৰ এতিয়া মাথা-চাথা বেছি ঘূৰাই ন, আপোনাৰ নেমুৰ চৰবত, তেনেকে তেতেলীৰ পানী, তেনে বেছি খাব লাগে নাৰিকলৰ ডাব
হয় হয়, এতিয়া আপোনাৰ গৰমৰ কাৰণে মানুহৰ প্ৰেচাৰ বোৰো বাঢ়ি - যায় ন সেইটো কাৰণে মানে- তেতেলী। পানী খাব লাগে, তেনেকে মানে যিটো কাৰণ নিজৰ কাৰণে ভাল দি- নিজ দেহাটোৰ কাৰণে চ চলিব লাগিব ন মানুহ।
হয় হয় হয়। হয়, যিমান পাৰি ধৰক মানে ধৰক গছৰ তলত বহি থাকিব লাগে, তেনেকে ওলাই ঘূৰি ফুৰিব নালাগে আৰু বৰষুণটো কমি গৈছে ন।
নাই নাই বৰষুণ একেবাৰেই নাই। এইবাৰ বৰষুণ কোনো মানে অলপ- একো নাইকিয়া, আপোনাৰ দুই তিনি টোপাল আহে আৰু নাই বাৰিষা কোনো মানে প্ৰভাৱেই নাইকিয়া বাৰিষা যে আহিছে।
হয়-হয়, এনেই ধৰক এনেকুৱা দিনত ধৰক মাটি ৰুই শেষেই কৰে।
শেষে কৰে হয়।
উম, এই বৰষুণ নোহোৱা কাৰণে ৰাস্তাবিলাকত ধৰক আপোনাৰ ধূ-ধূলিকণা ধূলি বিলাক বেছি হৈছে।
হয়।
আপোনাৰ মানে এই এক্সিডেণ্ট বিলাকো সেইকাৰণে ধূলি বিলাকৰ কাৰণে আপোনাৰ চাবচোন কিছুমান গাড়ী ধৰক, এ এক্সিডেণ্ট বিলাক বেছি হৈ গৈছে ন আইনা বিলাক ধোৱা কোৱা হৈ যায়, এইবিলাক আৰু। আৰু আপোনাৰ উম, হয়।
এতিয়া গৰমৰ কাৰণে মানুহে সদায় ভিতৰতে থাকিব লাগে আৰু নিজ ৰ নিজকে দি মানে চলিব লাগে আৰু। গছৰ তলত বহি টাইমটো কটাব লাগে।
হয়-হয়, আৰু এতিয়া মানে ধৰ এতিয়া এই যে গাড়ী বিলাক যে চলি আছে, তেওঁলোকে ধৰক তেওঁলোকৰ কাৰণে ধৰক ৰাস্তা ধৰ ইলেক্ট্ৰিচিটিৰ যোনবিলাক লাইট বিলাক ৰাতি বিশেষকে ৰাতি সেইকাৰণে সেইবিলাক লাইট দিলে বেছি সুবিধা হয়। নহয় জানো? ত' সেইবিলাক কিছুমান ধৰক মানে দিলে মানে বহুত ছেফটি হয়, মানুহ বিলাকৰ কাৰণে, ৰড এক্সিডেণ্ট বিলাক তেতিয়া কম হৈ যায়, স্পীড ব্ৰেকাৰ বিলাক দিব লাগে। জ জেবৰা চিন বিলাক বেছিকে দিব লাগে। মানুহে ধৰক এটা লিমিটত যদি সবে যদি গাড়ী বিলাক চলাই তেতিয়া হ'লে মানে সুফল এটা পাব আৰু।
পাব মানুহে সেইবিলাক চাই চিতি চলে মানুহে নিজেই বাচি থাকিব ন।
হয়-হয়-হয়।
অঁ।
বাকী যি নওক দিয়ক আপোনাৰ লগত কথা পাতি ভালেই লাগিলে। হয়-হয়, ঠিক আছে, ঠিক আছে ধন্যবাদ। দেই শুভ ৰাতি হয়-হয়।